উম। হেল্ল'
হেল্ল' অ' বাইদেউ
অ', কি কৰি আছা?
এ কি কৰিম আৰু এ কামন খি সেইখিনি কৰি লৈছোং, লৈ পেলাই আৰু বহিবলৈ ওলাই পেলাই বোলো কথা পাটোঙ ৰ'।
অ', দে কথা পাত, আজি, আজি কি বনালি?
আজি ৰঙালাও আগে দালিয়ে বনাম। তাৰ পিছত তিতা কেৰেলা, আলু পিটিকা বনালো। বৰ ধু, বৰ ধুনীয়া হৈছে। তাত দালি সৰহকে দি লৈছো।
অঃ।
তৰকাৰীকন বৰ ধুনীয়া হৈছে।, দেহাই খাই লৈ পেলে কৈছে মায়ে আজি বৰ ধুনীয়া আছে ও তৰকাৰী।
অ ৰঙালাও আগ তেনেকে গাঁওৰ নোপোৱাই হ'লো আজি কালি আমাৰ ইয়াত তিনডাল মানত চাৰিডাল মানত বিশ টকা। ইমান দাম আমাৰ ইয়াতে।
আনিছো তাকে মই মোৰ তাত থাক থাকোতে মই মানুহক এনেয়ে দিছিলো। এতিয়া এইবিলাক কি সূত্ৰে হৈছে তাকেহে ভাবিছোঁ। জুমলিও কে মুুঠামান কৰি থৈ আহিছো দহ টকাকে লাগিব।
অ' গুটি চুটি অলপ মানে দি এনেকে তৰকাৰী হেৰি কৰাকেও লবি। বান্দৰ আহিল হ'ল আৰু
অ মই নাই গুটি, গুটি, গুটি হেৰি কালি হেৰি কৰিলো গুটি এনে পচাই চো।
অ' শালি ৰঙালাও দিবি হাইব্ৰীড তো ভাল নহ হয়।
শালি ৰঙালাওটো দিছো। খালি গুটিটো অ'
কৰ পৰা আনিলি শালী ৰঙালাও গুটি ক'ত পালি?
এ মই ক'ৰপৰা আনো পাহৰি থাকো নহয়। কিন্তু আনি থোৱা আছিল। ক ক বাপে আনা আনি পেলাই থৈ দিয়া আছিল হবলা?
অহ। অ', এইটো পৰীক্ষা কেতিয়া পা? পৰীক্ষা তাই
আঠ তাৰিখৰ পা পৰীক্ষা। প্ৰথম দিনা কি আছে বা, জানো? প্ৰথম দিনা কি আছে তাই অহ, মেজৰে আছে চাগে নাজানিছো আৰু, উম।
বাকি এতিয়া কেনেকুৱা ক'? মই বনালোঁ। নিৰামিষেই বনালো আজি বৃহস্পতিবাৰ বুলি পেলাই মগু দালিতে ভাত কেৰেলা, আলু গুটি, স্কোচ আৰু পটল এনেকে হেৰিতে দিলো দালিতে দিলো, দি পেলাই তেনেকে বনালো। আজি যে নিৰামিষ মিষ নহয় বিয়েচ প্ৰতিবাৰ ৰাতিকেহে মানে কণী দম বনাম আৰু। এই দিনত নিদিলো আৰু গুৰু সেই কাৰণে
ময়ো নাই, মই সেইকাৰণে নাই বনোৱা নিৰামিষ বনাইছো আজি।
অ গুৰু ঠি থাকিলে সকলো ঠিকে থাকে।
ৰাতিকে এয়া, উম উম ৰাতিকে হেৰি বনাম ভোল আলু চব্জি বনাম আৰু খাম আৰ তেনেকে।
অ, অ বৃহস্পতিবাৰটো ভালদৰে পালিলে ভাল হয় আৰু। শনিবাৰ, মংগলবাৰ খিনি এ ননকিতাই কি কৰিছে, ননয়?
ননক এয়া এতিয়া শুই পেলাই উঠিছে, উঠি কৰি লৈ তাক আজি সেকা নহল যে। এ নিজে নিজে কৈ চৌকা ওচৰত গৈ শুই থাকি পেলাই আহিছে, ভাত কেইটামানে শুৱাই কৰি লৈ বিস্কুটৰ সেয়া গুৰাখিনি খুৱাই কৰি লৈ পেলাই দেহা শুই আছিল আৰু তাই যে পালক কৰি থাকে, একে জাপ মাৰি মানে, তাইৰ বুকৰ ওচৰত গৈ সোমাই লৈছে গৈ। অ', একে ল'ৰা ছোৱালী কুচোকা কৰি আছা আইয়ৈ তাইক। একে ফুটা উলিয়াই কেবাৰে ভিতৰত দেখা কৰি উম।
ইচ ৰাম হয় দে আকৌ ইটো কুকুৰটোৱে, অ'।
অলপ এ নাখাওতেই ভাত তৰকাৰী সানি পেলাই কে সৰহকে এগাল খুৱাই পেলাই তাক পঠাই দিছো তই যাগৈ এতিয়া বোলো। সি সি গোটেই খাই লৈ পেলাই বাগৰি পৰি গৈছে গৈ বুজিছো ন? সৰু পোৱালি নহয়। উহুম সৰু পোৱালি
প্ৰভু ভক্ত ক'ৰ পৰা আহি পেলাই চাপিছে। কলা কাপোৰ কলা কাপোৰ, অ' দেখিছা। ভগৱন্তৰ কি লীলা? অকলশৰে থাকিলে মন যিটো হে হেৰি কুকুৰ, মেকুৰী চব চা
চব চাপিছেহি, মই তাকে কৈছো এতিয়া কিনা চাউলৰ ভাত কিমান দিম নহ'বা সিহঁতক বোলো? মানে কেইটামান দিলেও ভাল নালাগে, হা, কেইটামান দিলেও ভা, অ ৰাতিপুৱা হেৰি কৰি ল'ম ভাজা উ এই, বিস্কুট নাই নহয়। ভাজা চাউল সিজাইছিলা দেহাবোৰ তাইক দে, খাই বৈ লৈ পেলাই তই ভিতৰৰ পৰা নোলাই এতিয়া। উম। ভিতৰৰ পৰা নোলাই সেইয়া বাহিৰত থাক বুলো, তই খাব ব মই খোৱা বোৱা তোক দিম, তই বাহিৰত থাক। আকৌ এই তাই মানে, পেচাবো কৰিব নোৱাৰে, জাঁপ মাৰি মাৰি ধৰে, পোকৰতে গৈ পেলাই চেলেকিবগৈ, পেণ্টটো কামুৰি ধৰিবগৈ। তাইক কিমান অশান্তি, অহ তাৰ পিছতে
হেল্ল'।
অ'। অহ।
অহ ক, ' অহ।
অ', তাৰপা সেয়া হেৰি, এই ডিঙিটোতে থাপ মাৰি ধৰে, ধৰি পেলাই তেতিয়া তাই পেচাব কৰে, এতিয়া মানে তাইক দুই এচাত দিয়াকে অকমান কমিছে।
অ' কামুৰি দিব নহয় আকৌ, বেজি দিব লাগিব আকৌ।
ভৰিত এইয়া খাপ মাৰি মাৰি ধৰে, নখ লাগি যাব নহয়। নখ লাগিলে আকৌ বেজি লব লগে খবৈ। সেই কানে বুলো ইয়াত এ, খাব বব, দুই-এচাত দিম।
অ', পেটৰ কি হৈছে আজিকালিটোৰ পেটৰ যে পেটটো ফুলা, কেনেকুৱা কি হৈছে?
টো ফুলাটো নাই, কিন পেটৰ এই বাও চাইদ অনাবত পুৰিয়ে থাকে। আৰু ককাল পুৰণীয়া নাভত গম-গমনি বিষ। তাৰ পিছত কালি ৰাতি এইয়া পানী সেক দিওতে অলপ এ, গম-গমনি টো কমি গৈছে। সেইকাৰণে বিষটো। মানে সেই পেটৰ চাইডৰ পৰা। এই বাওঁ চাইডে এই পেছাব জ্বলা-পৰাই মানে এইটো লক্ষণ লৈছে আৰু
অহ'।
সেইটো মানে চাইটন-কাঁইটল কেইটামান খাব লাগিব এতিয়া। লাগিবই অ' লাগিব।
চাইতোল'ৰ দাম আছে নেকি? কিমান বা দাম নাজানোঁ নহয়। অ' আগতে কম আছিলে, এতিয়া দামটো বেছি। উম।
ডেৰশ এতিয়া। চাই তল খালে অলপ। কেটামান খাই দিয়া হয় একেলগে। কমি গ'ল হয় কিজানি। পেটৰ ছাইডৰ পুৰণি, কি এটা ছাইডেহে পুৰণি?
এই লিভাৰটো লিভাৰটো খালে বাৰু পোৰণিটো কমেই নে?
নাই নাই চাই চাই তলটো খালেহে অকমান গম পোৱা? নাপাও, লিভাৰটো খালে একো গম নাপাও।
এ নেমু নেমু চেপি খা খাব লাগিছিলে, কৈছিলে। নেমুৰ ৰস খালে সেইটো নাইকীয় হ'ল। ডক্তৰ ঔষধেও কাম দিয়া না
নেমু ৰস হেৰি কৰি পেলাই মিঠা দৈ দি খাব দিছিলে।
এই নেমু ৰস তেনেকে খাইচুং কেইদিনমান। নেমু ৰস এইয়া চ কাপত বনাই বনাই খাইছোঁ। মানে কি? পোৰণিটো অলপ কমে কিন্তু জলকীয়াজনী টোটেলি ব্যৱহাৰ নকৰোঁ।
অহ।
অহ। তেতিয়া পেটৰ বিষটো কমি যায় গৈ। কালি, নাই নহয় কালি, এয়া পচলা বা এই হেৰি কোমোৰা ভাজিত জলকীয়া। দেহাই ক'লে জলকীয়া অকন দিয়া হয় ভাল লাগে, অকনমানকে দিলোঁ। এই গোটেইটো মোৰ তাতে পৰিল নহয়, আন্ধাৰ মুন্ধাৰ চোবাই দিলোঙকে গোটেই ৰাতিটো পেটৰটো বিষ পৰিছেই।
এ নেমু অকমান চেপি খাব লাগিছিল, নেমু। ৰস ধুনীয়া। তাকে এগিলাচ খাই দিয়া হ'লে এই পুৰনিটো নাইকিয়া গ'ল। হল হেতেন গৰম সোমাহে হয় এইটো ন?
উম উম আকৌ তাতে জুই টাপত ভাত বনোৱা।
অ'।
জুই তাপত ভাত বনোৱা সেইকাৰণে মোৰ এতিয়া হেৰিটো নহয়।
চোন গেছবোৰ নাইকিয়া হব নেকি আকৌ চিন্তাইয়ে লাগিছে গেছত হেৰি কৰি আছে হয়।
মইয়ো জানিছোঙ গেছৰ সমস্যা কি হয় এতিয়া গেছবোলে আকৌ এতিয়া কাতিছে।
হা?
গেছ বিলাক আকৌ বোলে বাঢ়িছে বুলি কৈছে এইয়া কালি ভৱেনে মোক এই এ গেছ নিব বিচাৰিছে।
অ'।
উম। গেছ নিব বিচাৰিছে গেছৰ দাম বোলে হৈছে বুলি কৈছে এতিয়া। জানিছো কি হয় এতিয়া
এই দোকানবোৰত বোলে গেছ বোলে নায়েই ইডাকচন চলাইছে বোলে। লাইনৰ এখন তাকে বোলো সেয়া আকৌ আনিবলৈ অআ একে চিন্তাই লাগে
ঠিক নাই এতিয়াৰ কথা মোৰ এতিয়া খৰিও নাই খৰিও মোৰ খৰি হ'লে মোৰ অসুবিধা নাই মই খৰিতে এইটো বনাও আকৌ মই জুই গেছত টিক টাকহে পাওঁ মই টিক টিক টাক তাক লাগি থাকে মোৰ
তেও খৰিদ বনালে মানে গেষ্ট্ৰিকো নহয়।
অহ'।
খৰিত খালে ভাল, পেট তোৰ চাফ আহ হয়। কেনে গেছে গেছ এইয়া, গেছত বনালে গেষ্ট্ৰিকটো বেছিকে হয়। সেইকাৰণে আমাৰ গেছ বেছি।
এতিয়া মানে হে খৰিত বনাই বনাই, মই জুইত বনালে মানে হেৰি কিবা বেয়া বেয়া পাওঁ।
অ'।
ভাত বনালে? নুতলা নিখিনা পাওঁ, ভাততো খাই জুতি নাপাওঁ মানে। বুইছনে উম, জুতি নাপাওঁ, কিয়া? আগ বাঁহ পা পকী আছে এতিয়া হাজিৰা পোৱা নাই। হাজিৰা পোৱা নাই হালি ললেই যেনিবা মই চলি যাব পাৰোঁ।
এতিয়া হেই, হাজিৰা এটা বিচাৰি পেলাই খৰি অলপ ফালি ল'।
এটা আহোং বুলি কৈছে, কৈ পইচা পোৱা নাই, গতিকে মই
অ' বিষ্ণু, বিষ্ণুক মাতিলে নাহে।
বিষ্ণু মৰিল নহয়, এয়া দিগন্ত হত নাহেই, দিগন্তক কোৱাও নাই। এয়া, এই মোহন ভাইয়া পুতেক আহো বুলি কৈছে।
অ' এই লমুদৰ নেকি? লমুদ
অলবল আহো বুলি কৈছিল, এতিয়া সময় নাপায়
অহ, এতিয়াতো ধান-চান কাটা তো হৈ গ'ল চাগে মানুহবো।
হাজিৰা মাৰি ফুৰা মানুহ নহয়, সদায় হাজিৰা মাৰি ফুৰা মানুহ ন।
অহ। খৰি চৰি কেইদাল আছে যেতিয়া, এ ফালি ল'ব পৰা হ'লে, তেতিয়া মানে বহুত দিন ছ চলাব পাইলি হেত
পাই অ, তেতিয়া মো গেছ বহুত দিন যাব, সাত মাহ যাব, সাত মাহ যাবতে
অহ, কৰি পেলালে? ভাল। সকলো ফালৰ পৰা ভাল। ৰৌ পিয়াজ
চাহকন চাহকন বনাই পেলাই খাওঁ। তাৰ পিছতে তৎ মুহূৰ্তত ভাত তেতিয়া বনাই এনে মই গেছত ইমান ব্যৱহাৰ নকৰো মই জুইতেই ভাল পাওঁ, জুইত এয়া। ভাতকেইটা এতিয়া গৰমত গেছত ব্যৱহাৰ কৰিম মই।
অহ, গাঁৱত তেনেকুৱাই।